হেল্ল'!
হয় কি খবৰ তোমাৰ মোক চিনি পাইছানে
অ ভালেই তোমাৰ কি খবৰ ইমান দিন পিছত ফোন কৰিছা
হয় হয় তাকে মই আৰু ভাবিলো তুমি মোক চিনিব পাৰিবানে নাই পিছে
অ আহ চিনি পাইছো তোমাক আৰু চিনি নাপাম নেকি
অ অ তাকে মই ভাবিলো বহুত দিন হৈ গ'ল সেইকাৰণে ভাবিলো তোমাৰ এবাৰ খবৰ লওঁ পিছে আমাৰ বিদ্যালয় আহ শেষৰ হোৱা বহুত দিন হ'ল। তোমাৰ বিদ্যায়লয়ৰ কথাবোৰলৈ মনত পৰে নে, লগৰবোৰৰ কথা।
হয়, বহুত মৰম মনত পৰে মোৰ। মোৰ সদায় মনত পৰে বিদ্যালয়ৰ- আহ ভাল বন্ধু বান্ধৱীসকলৰ প্ৰতি-
হয়, পিছে তোমাৰ আ- শ্ৰেষ্ঠ বন্ধু বা বান্ধৱী আছিলে নেকি?
হয় আছিলে।
হয়, তুমি তেওঁৰ বিষয়ে কিবা কব বিচাৰিবা নেকি? মানে কেনেকৈ লগ পাইছিলা, কেনেকৈ তোমালোকে সময়বোৰ কটাইছিলা?
পিছে মোৰ আ এজনী আছিলে লগৰ ছোৱালী।
হয়।
আমি অঁ যেতিয়া আপোনাৰ ক শ্ৰেণী, ক শ্ৰেণী পঢ়োঁ- তেতিয়াৰ পৰা এ এক - একেলগে পঢ়োঁ মানে স্কুল পঢ়াৰ আগৰ পৰাই সৰুতে আমি একেলগত খেলিছিলোঁ পিছত একে- একেলগে স্কুলত নাম লগালো। ত- অঁ সেনেকুৱা নাম লগাই কেনে এক লগত পঢ়িঁলো। তাইৰ লগত- তটো মোৰ পুৰা প্ৰিয় মানে বন্ধুত্ব হৈ গ'ল আৰু। তাই কেৰা মই ক'তো মানে স্কুলত গলে অকলে নবহোৱে তাৰ লগতে বহো। কিবা লৈ গলে তাইক দি কেনে খাওঁ, তাইও মোক দি কেনে খায়। আহ খেলো এক লগত, ঘৰত আহিও খেলো, এক লগতে পঢ়োঁ। ত সেনেকুৱা প্ৰিয় বন্ধুৰ কথা কেতিয়াবা বহুত মনত পৰি যায় মোৰ। তাইৰ কথা।
অঁ বহুত ভাল কথা, তুমি কৈছা যে আমি বস্তুবোৰ- এজনে আনজনক দি খাওঁ এইটো বহুত ভাল কথা। পিছে আজিকালি তুমি তাইক লগ পোৱা নে?
হয়, মাজে সময়ে কেতিয়াবাহে লগ পাওঁ, এনেকুৱা দেখা নহয় হয়তো। কেতিয়াবা কেতিয়াবা ফোন কৰো, খবৰ লওঁ সেইটোয়ে আৰু। এনেকুৱা দেখাই নহয় আজিকালি।
হয়, পিছে মোৰো মোৰো এজনী প্ৰিয় বান্ধৱী আছিলে। আহ তাইৰ তাইৰ লগত মই ক শ্ৰেণীৰ পৰা অষ্টম শ্ৰেণীলৈকে পঢ়িছিলোঁ। আহ গাঁৱত পঢ়িছিলোঁ তেতিয়া আহ- তাইক আজিকালি মই তেনেকৈ লগ নাপাওঁ, তাইৰ কথা বৰকৈ মনলৈ আহে। আমি কি কৰিছিলো আমি যিহেতু আহ গাঁৱত পঢ়িছিলোঁ তো- গাঁৱত আমি আ তাইৰ লগত- ফুৰিব যাওঁ, নদীৰ পাৰত যাওঁ- আকৌ গছৰ পৰা তেতেলী পাৰি খাইছিলোঁ। আৰু বহুত ধেমালি কৰিছিলোঁ। আকৌ আগত আমাৰ গাওঁবোৰত কি হয় জানানে? স্কুলৰ সন্মুখত- আহ আহ কি আহ ঝালমুৰি বুলি যে কয়- অঁ চানা, সেই- বেছি পঢ়ে। আমি, তাই আৰু মই সেইটো খাই বহুত বেছি- ভাল পাইছিলোঁ। আমি সদায় আহ সদায় যেতিয়া আমাক আহ- দুপৰীয়া আহ- তাই আ ভোজন খাবলে অলপ সময়ৰ কাৰণে- তোমাক বিৰতি দিয়ে, সেইটো সময়ত কি কৰিছিলোঁ- তাই আৰু মই সদায় যাওঁ সেই চানা খাবলে। আৰু সেইবোৰ খাই বহুত ভাল পাই, ভাল লাগিছে।
হয় ঠিকে কৈছা, পিছে আমাৰ স্কুলৰ সন্মুখতো পুচকাৰ পুচ কালা এজন বহিছিলে, ত যেতিয়াই আমাক আ মানে দুপৰীয়াৰ ইয়া টিফিন টাইম দিয়ে তেতিয়া আমি সে ফুচকাৱালাৰ তাতে যাই কেনে ডেইলি ঘৰৰ পৰা পইচা লৈ আহো ত দুজনে মিলি কিনে সেই ফুচকা খাইছো এক লগত আকৌ মায়ে টিফিনো দিছে, ত' টিফিনো আমি এক লগত মিলা প্ৰীতিকে খাইছো তাই টো খাইছে মই তাইৰটো খাইছো।
আহ খায়। তেনেকে আ তুমি আ তোমাৰ আহ প্ৰিয় আহ বান্ধৱীজনীক আহ ক শ্ৰেণীত যেতিয়া তুমি প্ৰথম গৈছিলা প্ৰথম দিনতে লগ পাইছিলা নে পিছতকে তাইৰ লগত পৰিচিত পৰিচয় হৈছিলা?
মই অ, মোৰ বান্ধৱীৰ লগত মই স্কুলত নোযোৱাৰ আগতেই তাৰ লগত চিনাকি আছিল আমি এক লগতে থাক শিকিছিলো মানে ওচৰতে আছিলে তাই তে এক লগতে আছিলে লগত খেলিছো তাক চিনি পাইছিলো, ত স্কুলত যাই কিনে আৰু চিনাকি হল লো আৰু মানে সেনেকুৱাকে আৰু ভাল বন্ধু হৈ গ'ল তা বন্ধুত্ব হৈ গ'ল তাৰ লগত।
আহ ভালেই তেনেকুৱা হ'ব লাগে পিছে আহ তাই এতিয়া ক'ত থাকে তোমাৰ ওচৰতে থাকে নে এতিয়া
নাই। এতিয়া তাই আহ পঢ়াৰ কাৰণে বাহিৰলৈ গুচি গ'ল।
হয়।
অ এতিয়া ওচৰত নাথাকে। আৰু এতিয়া মইও এয়া মেট্ৰিকৰ পিছত বেলেগ - বেলেগ হৈ গ'লোঁ।
আচ্ছা। ঠিকেই কৈছা, আমাৰ আ নিজৰ - নিজৰ জীৱনৰ কিছুমান দায়িত্ব থাকে আৰু সেইবোৰৰ কাৰণে আমি হয়তো আমাৰ সেই আহ সৰু কালৰ পৰাই যি যাৰ লগত আমি বহুত প্ৰিয় হৈ যাওঁ তেওঁক হয়তো এসময়ত আমি এৰিব লাগা হয়, আমি জীৱনৰ বেলেগ- বেলেগ দিশত গুচি যাওঁ হয়তো অ তাৰ কিবা উদ্দেশ্য আছে, মোৰ কিবা উদ্দেশ্য আছে তেনেকে আমি বেলেগ - বেলেগ ফালে যাব লাগা হয়।
হয় ঠিকে কৈছা, পিছে আমাৰ স্কুলত এটা উম মানে আমলখিৰ গছ আছিলে ত এ আম কি কৰিছো, আমি দুজনী একবাৰ আ এনেকুৱা টিফিন টাইমত যেতিয়া আমল খি পাৰিব ধৰিলো মানে বিল্ডিং আছিল ন আমাৰ স্কুলটো ত বিল্ডিঙৰ ওপৰপৰা পাৰি আছিলো
হয়।
ত আমলখিৰ আমলখিৰ গছ গছডালৰ আহ ডাল এ এটা বহুত ডাঙৰ ডাল এটা ভাঙি কেনে পৰি গ'ল।
হয় নিকি?
অহ পিছত এনেকােৱা ডাল ভাঙি কেনে পৰি গ'ল পিছত এ বাইদেউহতঁক যায় কেনে চবেই মানে ক'লে আমাৰ দুজনৰ কথা যে এনেকুৱাকে সিহঁতে আমলখি পাৰি কেনে ডাল ভাঙি থৈ দিছে। ত' এতিয়া তাৰপিছত বাই দই আমাক অফিচ ৰুমত মাতি লৈ যায় কি দুজনকে কাণ ধৰাই থৈ দিছিলে। পিছত দুজনেই আছিলো কাণ ধৰি। ত' ই তাই মোক চাইকনে হাঁহে কাণ ধৰি আছো ত' মই তাইক চাইকেনে হাঁহো। ত' সেইগিলাক স্মৃতি বহুত মনত পৰে এতিয়া।
হয়, তুমি ঠিক এ ঠিক কে কৈছা। তেনেকুৱা স্মৃতি মোৰ কেত মোৰো আছে। এবাৰ কি হৈছিলে আমাৰ শ্ৰেণী কোঠাত আহ আমাৰ আহ বাইদেৱে ক্লাছ লৈ আহ মানে পঢ়াই থাকোতে। মই আৰু মোৰ বান্ধৱী। তাই কিবা কাৰণ এটাত বহুত বেছি আহ মানে ফূৰ্তিত আমি হাঁহি দিছিলো দুইজনীয়ে একেলগে। তাৰপাছত বাইদেউয়ে ক'লে যে তোমালোকে কিয় হাঁহিছা আমি কাৰণতটো ক'ব নোৱাৰিলো। তাৰপিছত আমাক ক্লাছৰ পৰা অ' ক'লে যে তোমালোকে বাহিৰত যোৱা।
হয় নেকি?
বাহিৰত গ'লো গৈ কেনে আহ আমি আৰু কাৰণটোৰ কথা আকৌ ভাবি আৰু বহুত বেছিকে হাঁহিলো। ক্ষৃতি আহ থাকে। স্কুলীয়া জীৱনৰ আৰু তোমাৰ প্ৰিয় লগৰ বা লগৰীয়াৰ।
হয়, পিছে আমাৰো একবাৰ মানে স্কুলত পঢ়ি থকা সময়ত ক্লাছত অ'। বাইদেউ পঢ়াই আছে আমাক ত' আমি দুজনে আকৌ উম, মূৰটো তল কৰি কিতাপৰ ফালে চাই কিনে দুজনে দুজনিক কিবা কথা পাতি আছো।
হয়।
এনেতে বাইদেউ আমাক দেখা পালে কথা পাতি থকা তাৰ পিছত আৰু দুজন মানে মোক ক'ব দিলে যে ক'ত পঢ়ি আছো দেখাই দিচোন। পিছতো দেখাই দিব নোৱাৰিলো। অ', বাইদেউ বাইদেউ তাকো মাৰিলে মোকো মাৰিলে। অ', মাৰাৰ পিছত চবেই ক্লাছৰ চবেই কৈ দিছে যে ইহঁতে এক লগতে বহে বেলেগকে নবহে বেলেগকে মানে সিহঁতে দুজনৰ মানে এটাই চিট হ'ব লাগিব নহ'লে সিহঁতে নবঢ়ে কাজিয়া কৰে। পিছত বাইদেউ আমাক কি কৰিছে দুজনকে মাৰি কিনে বেলেগ বেলেগ বঢ়াই দিছে।
হয়, নেকি? তাৰ পিছত তোমালোকে আৰু আগৰ নিচিনাকে তেনেকে কে ফূৰ্তি বা আনন্দ ক্লাছ কৰিব নোৱাৰা হৈ গৈছিলা হয় চাগে?
নাই নাই পিছত আকৌ আমি বহিলো এক লগত দুদিন পিছত।
অ', হয় নেকি?
পিছত দুদিন পিছত আকৌ এক লগত বহিলো আহ মানে যেতিয়া বাইদেউ আহে তেত এতিয়া আকৌ মানে অলপ বেলেগ বেলেগ হৈ যাওঁ বা ধৰা বেলেগ এজনী মাজত বহাই দিওঁ আমাৰ দুজনৰ মাজত এ তাৰপিছত আকৌ বাইদেউ যোৱাৰ পিছত সেইজনী বাইদেউ যোৱাৰ পিছত আকৌ এক লগত বঢ়ো। তেনেকুৱা বহুত কথা মনত পৰি যায় স্কুলৰ মানে বাই এ সৰুৰ অঁ বান্ধৱীৰ কথা।
হয় হয় বহুত কে মোৰ বহুত বেছি মনলৈ আহি থাকে সেই দিনবোৰৰ কথা। পিছে এতিয়া তুমি কিবা কৰি আছানে? মানে বিদ্যালয় শেষৰ হোৱাৰ পিছত তুমি উচ্চ শি ক্ষাৰ বাবে অঁ মহাবিদ্যালয়ত অঁ অধ্যয়ন কৰি আছা চাগে।
হয় মইয়ো মহাবিদ্যালয়ত যাওঁ। তাতেও মোৰ বহুতো লগৰ ছোৱালী আছে, কিন্তু সেনেকুৱা মানে বেষ্ট ফ্ৰেণ্ড বুলি যে কয়, সেনেকুৱা লগৰ ছোৱালী নাই।
হয় ঠিকেই কৈছা, আমি যিটো বাল্যকালত আহঁ যিটো প্ৰিয় বা বেষ্ট ফ্ৰেণ্ড পাওঁ তেওঁক আমি কেতিয়াও পাহৰিব নোৱাৰো। আৰু যদি আমি আঁহ বনাইে লওঁ নতুনকে, হয়তো আগৰটো নিচিনা নহয়।
হয় ঠিকেই কৈছা। হেল্লো
হয়, পিছে অহঁ। তোমাৰ আৰু তেনেকে নতুন লগৰবোৰৰ লগত এ কেনেকে সময় কটোৱা ন।
এয়া যাম মহাবিদ্যয়ালয় যাই কেনে এক লগত থাকো আৰু। সেনেকুৱা পঢ়ো, সেনেকুৱা কিন্তু সেই আগৰ নিচিনা মানে বন্ধুত্ব নহয় আৰু যেনেকুৱা চব কথা। কব পাৰিছো অঁ সেনেকুৱা নহয় অলপ অলপ বি মহাবিদয়ালয়ৰ বন্ধু বান্ধৱীসকল অলপ হ'লেও অঁহ চেলফিচ বুলি মই ভাবো
হয় তুমি ঠিকেই কৈছা, যদিও মহাবিদ্যয়ালয়ৰ বন্ধু বান্ধৱী অলপমান নিজৰ কথা বেছিকে ভাবে, কিন্তু মই ভাবো অঁ মহাবিদ্যালয় বিদ্যালয় দিনবোৰ বিদ্যয়ালয়ৰ দিনবোৰতকৈ অলপমান আহঁ আঁহ স্বাধীন হয় কাৰণ আমি নিজৰ আঁহ বিচাৰ বুদ্ধিৰে কাম কিছুমান কৰিব পাৰো। আঁহ তাৰপিছত বিদ্যালয়ত যেনেকে আমাক মা দেউতাই। শিক্ষকে চববোৰ বস্তু দেখুৱাই দিয় এনেকে কৰিব লাগে এইটো নকৰি বা তালৈ নাযাবা। কিন্তু মহাবিদ্যালয়ত কিছুমান সিদ্ধান্ত আমি নিজে আঁহ লব পৰা হওঁ। সেইটো বস্তু কিন্তু মই অঁহ ভাল বুলিয়ে ক'ব বিচাৰিম। আৰু তেনেকে আঁহ লগৰীয়াৰ পৰা বহুত খিনি শিকিবও পাৰি।
হয় ঠিকে কৈছা।
হয়।
পিছে তোমাৰ লগত কথা পাতি বহুত ভাল লাগিল।
হয়। মোৰো তোমাৰ লগত কথা পাতি মনটো বৰ ভাল লাগিল। পিছতকে আমি লগ পাই থাকিম, কেতিয়াবা আমাৰ ফালে আহিবা একেলগে আমি কৰ'বাত ওলাই যাম।
অঁ', নিশ্চয় যাম কেতিয়াবা। অহ', সময় পালে মোক জনাবা। আহ', আমি একলগ হৈ কিনে কৰ'বাত ফুৰিব যাম।
হয়, ঠিক আছে।